হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অঁ
হেল্ল' কি কৰি আছা
এনেই আছো
ব্যস্ত আছা নেকি ভাই
নাই নাই
অ মইয়ো আছো এনেই এই বাৰাণ্ডাত বহি আছোঁ ইমান গৰম আজি
অঁ ইমান গৰম গৈছে বাপৰে
হেৰি চাহ তাহ খালি নে নাই
আহ খলো
অ এয়া কিবা এটা কথা সুধানে ফ কৰিছিলোঁ এই কিবা ওটা যে এডমিশ্যন ক'ত ললি কি কৰিলি
অ
মানে চমৰ্থ থৈ দিয়োটো এপ্লেলাই কৰিছা চবতে
অ আজিকালি স্মাৰ্থতে এপ্লাই কৰিব লাগে নহ'লে সেয়া নকৰেয়ে মানে এডমিশ্যন টো নিদিয়ে যি খন কাগজ এখনাতো আছে সেইখনতো লাগে আ মানে এডমিশ্যন কাৰণে
অ মোক অলপ প্ৰচেছটো বুজাই দিবি নেকি কেনেকে কি কৰিব লাগে
অ অ মই প্ৰথমতেতো চমাৰ মানে দোকান এখনত যাই কেনে নৰ্মেলি অে চমাৰথ যাই মানে দাদ তোক কৈছো আৰু এনেকুৱা এনেকুৱা গোটেই আৰু তোৰ যদি ৰেচন কাৰ্ড আছে বা অ কি ইনক চাৰ্টিফিকেট আছে তেতিয়া সেইখনো দিব পাৰ মানে তেতিয়া ফ্ৰী এডমিশ্যন হয় আৰু
অ অ নহ'লে পইচা দিবা লাগিব
অ পইচা দিব ম পাৰ কিন্তু যিখিনি উমে কিছুমান চাবমিট কৰিবা লাগে না উ প্ৰথাৰ যিেই একাউ আছে সেইটো বনাব লাগে কিমানকুন্ দিবা লাগকুমে দিব লে মাইল অল দিগাৰ হৈ যায়
উম
এই তাৰপাছত ময় ওচৰৰ দোকান এখন দাদা এটা টাট গৈছো দাদা টোক কৈছো এনেকুৱা এই মই এনে তিনিখন কলেজতে লৈছিলো মানে এপ্লেলাই কৰিছিলো এনে ছয় খনত কৰিবা পাৰি। ছয়খনত কৰিব পাৰি তাৰপিছত আহ মই নাই ছয় খানতে কৰিব পাৰি মই মোক মানে দাদাতোই ছয় খানক বুলিয়ে কৈছিলো দেখন।
অ' তাৰপিছত?
তাৰ পিছত আৰু গোটেই খিনি দিয়াৰ পিছত দাদ্বাশ শ্ৰেণী পাছ কৰাৰ সেই খন লাগে। আৰু এনেকুৱা কিছুমান এনেকুৱা কেহেয়া লাগে বাৰ্থ চাৰ্টিফিকেট খান লাগে। ত এনেকা আধাৰ কাৰ্ড খান লাগে এনেকুৱা
আজিকালি বাৰ্থ চাৰ্টিফিকেট ডিজিটেল লাগে বোলে? মানে আগৰ যিখন আছিল বাৰ্থ চাৰ্টিফিকেট ঠিক অ নহয় বোলে আজিকালি মানে শুনা পাইছো আৰু।
হয় নেকি কিন্তু সেয়া মোৰ মানে আজিকালিতো ডেট বাৰ্থত ডেট অ বাৰ্থ তু ছবতে থাকে আধাৰ কাৰ্ডত হওক পান কাৰ্ডত হওক আৰু পি আৰ চি থাকা আজি কালি চবতে ঠাকেই এনে তো ইমান প্রবলেম নহয় অ তাৰ পিচত অ আধাৰ কাৰ্দ চাদৰকাৰ্দ দি সেইটো বনাই লৈছিলো অ বনাই লোৱাৰ পিছত অ, 'যিকেইখন কলেজত তই মানে এপ্লাই কৰা ধৰ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু মংগলদৈ কলেজত কিৰিচিলো
উম।
তাৰপিছত অ মোৰ ফাৰ্ষ্ট লিষ্টত বাৰু এখনতে আহিল এইবাৰ ইমান দৰঙত স্পটত কৰিছিল আৰু স্পটৰ কাৰণে স্পটৰ কাৰণে এক্সট্ৰাকে মানে যেতিয়া এটা ছাত্ৰ বা ছাত্ৰ্ৰী সে নাহে প্ৰথম মানে প্ৰথম যিখন লিষ্ট আহে সেইখন আৰু ছেকেড খত নাহে নাম নাহে তেতিয়া সেই অ, ' ছাত্ৰ ছাত্ৰীসকল সিহঁতৰ কাৰণে মানে এ এপ্লাই কৰিব পাৰে আৰু সেই এপ্লাই কৰোতে মানে শ্চুমূর্থ এ আকৌ খুলি দিয়ে তেতিয়া যিমান ইচ্ছা সিমানে এপ্লাই কৰিব পাৰি চাগে দেই সেইটো মই নাজানো সেইটোত কিমান লিমিট
ওলাই আৰু যি এখন মানে ফাৰ্ষ্ট লিষ্ট উলাই ছেকেণ্ড লিষ্ট
অ অ সেইটোৱে তোৰ অ তোৰ যিখিনি মান তাৰ সে চাই অ সেইটোয়ে পাৰ্চেন্ত টো চাই কেনে মানে আৰু আজিকালিতো বিভিন্ন ধৰণৰ অ, ' সেয়া গুৱাহাটী আৰু ডিব্ৰুগড়ত নাহিল ভিৰ ইমান কাটতফ গৈছে এইবাৰ বাপৰে।
উম।
তাৰপিছত তাতে নাহোতে মোৰ ইয়াতে আহিল আমাৰ কলেজ হলত কিন্তু এইখনত নললো ভাবিলো যে ছেকেণ্ড খনত আহিব আকৌ। পইছা যে কাক অকেইখনতে নাহিল
উম। তাৰপিছত স্পটত লৈছা আৰু। স্পটৰ হেৰিটো কেনেকুৱা মানে। ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট তাৰপিছত মানে সেইখন ফাৰ্ষ্টতে যিখনত এপ্লাই কৰি কৰিছিলোঁ সেইখনত থ্ৰ দিওঁ। ন নে মানে বেলেগ কে।
অ ত কব সেইকাৰনে। লেগ ন কিন্তু তই আইতা লৈ আমাৰ এখন ওচৰৰ কলেজ আগতে এপ্লাই কৰিছো। ছিলো কিন্তু প্ৰথম আহাৰ। পিছতো নাম মানে নললো যিহেতু ত মই বেলেগকৈ আৰু এপ্লাই কৰা মানে। কি যদি বেলেগত নবা খুজি হয় যত জাইপ সুলোতে। ট্টাই কৰা নাছিলো তাতে হ'লে এপ্লাই কৰিব লাগিল হয় অ পাছত তাতে এটা মানে এডমিচন নাম্বাৰ নে কিবা এটা নাম্বাৰ থাকে যিতু হয় সিতু নাম্বাৰত দৰকাৰ হয় মানে অ আৰু্ ইস্পছ এডমিছনৰ দিনা ইমান এই গছে নহয় মানে আজিকালি কি হৈছে আহ সকলো চব বাছা বিলাকে বেছিভাগ নাইটিৰ ওপৰত থাকে আৰু তাৰ ইমান কম্পিউটাৰ, মোবাইল ইায়াৰ যোগ অ এতিয়া অ‌ যিবিলাকে পাইছৈ
উম
সেইবিলাকও এইবাৰ লিষ্টত নাম অহা নাই সেইকাৰণে এবাৰ তাত এডমিশনৰ কাৰণে বহুত ভিৰ হৈছে আৰু এডমিচনৰ সেইফালে বহুত এটা দীঘলীয়া প্ৰচেছ আছিল একদম ৰাতিপুৱাই গৈছো লগৰ এজনীও গৈছে হম এছ আৰ লগৰ জনি যায় আৰু তাইৰ লগত সেয়া কৰিলো এ মানে মেজৰ জুগাফি
মেজৰ মাইনৰো কিবা চাবজেক্ট থাকে নেকি
অ অ এতিয়া উ মানে এপলাই কৰোতে কৰিব লাগে যে
মানে দুটা চাবজেক্ট বাছি ল'ব লাগে আৰু
দুটা চাবজেক্ট পাছি ল'বা লাগে অ সেইখন কলেজত মানে নিজে যিখন কলেজ দিয়া আৰু সেইখন কলেজত সেই চাবজেকক্ট অপচন আহে অপচনৰ‌ হিচাপে‌ দিব লাগে আৰু নিজে যিতো‌ ইচ্ছা কৰা যিটোত লয় বুলি ভাবা সেনেকুৱা ধৰনে
অ ডিব্ৰুগড়ত কিহঁত এপ্লাই কৰিছিলি
ডিব্ৰুগড়ত বায়'টেকনলজিত কৰিছিলোঁ।
পিছত
নাই নাম নাহিল মোৰ মানে ইমান বেলেগ আজিকালি এতিয়া ইমান এইবিলাক কাস্তৰ কাৰণে এই মানে ইমান কম শতাংশ পোৱা বাচ্ছা বিলাক ছাত্ৰ ছাত্ৰী যিবিলাক আছে, সেইবিলাকেও পাই যায় যিবিলাক এছ টি শিলচৰৰ মানে পাহাৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোক মানে কম শতাংশতে পাই যায়, কিন্তু আমাৰ নিচিনা যিবিলাক আজিকালি লোক সেইবিলাকে মানে ভাল এটা ৰিজাল্ট কৰাৰ পিছতো তেওঁলোকে ইমান হাবাথুৰি খাব লগা হৈছে। হেল্ল'।
অ অ। এতিয়া শুনা পাইছো, আহ আহ।
এনে হাবাথুৰি খাব লাগে মানে সেইকাৰণে মোৰ চো মোৰতো মাথা চাথা ঘূৰাই গৈছিল একদম। কি কৰো কি নকৰো।
উম নীতও দিছিলি নে?
অ হে দিছিলোঁ। নীতও দিছিলো বাৰু, নীতি একবাৰ বাৰু দু বাৰেই হৈ গ'ল, অ'। তাত অ পেপাৰ লিক হ'ল। তাৰপিছত আকৌ সেইয়াই আৰু পেপাৰ লিক হোৱাৰ পিছতো পঢ়িব একদম ইচ্ছা যোৱা নাই, এখন কুৱেশন পেপাৰ আৰু কেইবাৰ দিব পাৰি ন, দি আহিলো বাৰু। বাকী নিজে ক'ত এডমিচন লবি।
সেইটোৱে। আৰু কিবাহত এপ্লাই কৰি আছানে?
কৰা
হেল্ল' অঁ
দিওঁ নে? ভাবি আছো।
ড্ৰপ অ ড্ৰপ কিন্তু একদম দিবা মানে পাৰিলে নিদবিয়ে আৰু দেই মোৰ মানে মোৰ বহু কেইটাৰ লগৰ পৰা এনেকুৱা এটা শুনিছো আৰু আজি অঁ অচ্ছা।
হেল্ল'
হেল্ল' হেল্ল' অ এই ড্ৰপ পা হেল্ল' ড্ৰপ পাৰাহলে অঁ ড্ৰপ পাৰাহলে নলবি হাঁহ। একদম মোৰ ড্ৰবছ পাৰাহলে নলবি হা, মোৰ একদাম লগৰ কে তাৰ মানে মানে অঁ, জব দি কেনে বহুত, এতিয়া মানে অ' সেই আৰু দ্ৰপ মানে ল'বা নালাগে আৰু। পিছতকে ৰিগ্ৰেত ফীল হয়, পিছতকে পষ্টা মানে, এক বছৰ লছ, এক বছৰ লছ, আৰু যিটো মানসিক মানে স্বাস্থ আছে সেইটো একদম গুচি যায়, টেনচন নহয় একদম মানে বহুত দিগদাৰ হৈ যায়। আৰু যেতিয়া অ স্কুলত থাকোতে যেনেকুৱা এটা পঢ়া
ভালো বাৰু তথাপিও হোৱা যায় চাগে?
অঁ সেইটোৱে আৰু অঁ বিদ্যালয়ত আমি থাকো তেনেকুৱা এটা লাগে এটা পঢ়া হৈছিল, হেল্ল', শুনা নাই? তেনেকুৱাকে মানে পঢ়া হৈছিল, তেনেকুৱাকে মানে ঘৰত একদম পঢ়া নহয় মোৰ আৰু, মই পঢ়িবা পৰা নাই, অলপ মানে, গোটেই ঘৰৰ মানুহে গোটেইখিনি সুবিধা দিয়াৰ পিছতো মই মানে একদম মানে যে বহি থাকিম এটা জেগাত মই এনেকুৱা হিচাপে মানে একদম পঢ়িব পৰা নাই, মই ভাবো আৰু, একবছৰ লচ নকৰি কেনে কবাত এটা এডমিশন লৈ কেনে থৈ দিলেই হল আৰু।
তাকেতো চাও কি নকৰো, তাৰ পিছত কিবা এটা কৰিম আৰু, এডমিচনৰ কথা বুজি ললো বাৰু কেনেকে কি কৰে
অঁ আৰু কিবা নৰলি মোক শুধিলেই হ'ল বাৰু।
আগতে মানে মই আগৰ দাদাহঁতৰ পৰাই আছিল নে, মাইনৰো দুখন পেপাৰ আছিল, কিবা তেনেকুৱা আছিল বোলে
আগৰ, আগৰ কথাছে এই নাজানো দে। অঁ সেইটোয়ে, এতিয়া আগৰ কথা মই ঠিক নাজানো, কিন্তু এতিয়া মাৱে এতিয়াৰ হিচাপে মেজৰ এটাই, মাইনৰ এট। অঁ সেইটোয়ে, আৰু আজিকালি আগতে যিবিলাক মানে কি ক, যিখন কলেজ, বা সেয়া আছে, সেইখনৰ গোটেই মানে, মানে বাইদেউ বাই বাইদেউ ছাৰহঁতে গোটেইখিনি কথা গম পাইছিলে কোনে এডমিশন ল'ব কিন্তু আজিকালি চাৰতে একো গম নাপায়, সামাৰ্থৰ দ্বাৰাই হয় যে, সেইকাৰণে।
মানে সেই লিংটোৰ দ্বাৰাহে চব হ'ব আৰু।
অঁ-অঁ-অঁ সেয়া
এনেকৈ ডাইৰেক্ট নহয় আৰু।
ডাইৰেক্ট নহয়, সিহঁতে মানে চিলেকচন টাইপত কৰে ৰে, এনেকুৱা টাইপ।
অঁ আৰু পিছে, কিবা কি বুলি পৰী ক্ষা কেনে হ'ল?